মই এনেই বহি আছোঁ তই।
উ ময়ো এনে আছো তো চৰ্দি লাগিছে। তাৰ পিছত গাটো ইমান ভাল নহয় তাকে সেই বিচনাতে এনে পৰি আছো।
চৰ্দি লাগিছে যদি সেই অকমান, কাঢ়া অকমান বনাই পিনি খা তেতিয়াহে ভাল লাগিব তোৰ। মই এইবোৰ ডক্তৰ ওচৰলে নাযাও নহয়।
ডক্তৰ ওচৰলে গৈছিলো। তোৰ পিল দিছিলে খাইছিলো ভাল পোৱা নাই।
অ মই নাখাওৱে মই এইবোৰ গাঁৱলীয়া হেৰিয়ে খাওঁ।
উম সেইটো গাঁৱলীয়াতো ভালেই আকৌ মানাতো একো প্ৰভাৱো মানে, বেলেগ প্ৰভাৱো নপৰে।
উম,
উ আগতেতো তেতিয়া চিকিৎসালয় বা ড ৰ বা ঔষধৰ, ইমান যোগান নাছিলে এতিয়াতো গাঁৱলীয়া দৰবহে খোৱাই ছিলে মানুহে
উম, উম,
বেছবুলি যে কয় বেছসকলে যে দিয়ে, উম,
তই কি খাবি মই কৈছো শুন হেৰি এ আদা যে।
উম,
আদা তাৰ পিছত আকৌ তুলসী পাত তুলসী আদা আনিবি তাৰিছ আদাটো ধুনীয়াকৈ গুচাই পিনি অকণমান খুন্দি দিবি তাৰপিছত তাতে, অম অলপ অলপ মানে বহুত বেছি জ্বলা হোৱাকে নহয় অ অলপ জালুক দিবি তাৰ পিছত চাহপাত দিবি নিমখ অকণ দিবি ধুনীয়াকে উতলাবি উতলাই কিনি, ত সেইখিনি অলপ অলপ জ্বলা হব আৰু গৰমে গৰমে ধুনীয়াকে খাই দিব লাগে।
সন্ধিয়া টাইমত তই ধুনীয়াকে খাই দিবি তাৰপিছত। যদি আকৌ মানে ধৰ নাকেৰে যদি উশাহ লব নোৱাৰ মানে, পানী লাগিলে যেনেকে হেৰি হৈ থাকে নহয় নাকটো বন্ধ হৈ থাকে নহয়। উম, সেইটো তেতিয়া মানে কি কৰিবি। অ গৰম পানী ভাপটো লবি মানে তেতিয়া ধুনীয়াকে আকৌ মুখেদিও ল'ব লাগে মানে। নাকেদিও ল'ব লাগে নাকেদি ইমান নাযায় তেতিয়া মানে মুখেদি লব লাগে তেতিয়া কাহ-চাহ যদি হৈ থাকে তাৰপিছত আকৌ কফটো যে ডিঙিত জমা হৈ থাকে সেইটোও ওলাই যায় মানে সেইটো তেতিয়া মানে গৰম ভাৱ পায় অ। কিবা মানে বেক্টেৰিয়া কাৰণেহে হয়। সেইবোৰ বেক্টেৰিয়াবোৰ গম পালে মানে মৰি যায়।
তাকে উম, সেইটোৱে আগৰ দিনত মানে কি আছিলে বেছসকল আছে তেওঁলোকে মানে বিভিন্ন বৰ্ন- ঔষধি বা গছ গছনি সেইবোৰ জ্ঞানো আছিলে ন সেইবোৰ অভিজ্ঞতা লৈ টোটো হেৰি বোলে মানে চিকিৎসালয় নাছিলে নহয় তেওঁ ঔষধ দিছিলে। সেয়া খাই মানুহে ভাল আছিলে কিন্তু আজিকালিটো চাৰিজন যিমানেই তোৰ উম, আজিকালি যিমানে চিকিৎসালয় ওলালে উম। সিমানেতো বেমাৰ আজাৰ বেছিহে হবলে হ'ল মানুহৰ।
যিহে হয় অহ, আকৌ এতিয়া মানে এবাৰ তই যদি বেজি ললি বা পিল খালি এতিয়াতো মানে সেইটো খাবই লাগিব তোৰ যিটো মানে প্ৰতিৰোধ ক্ষমতাটো
কমি -কমি গৈ আছে মানুহ উম সেইটো বনৌষধি খোৱাই ভাল।
উম,
মানে কি হয় তেতিয়া মানে পাহাৰ বা ওচৰৰ কিবা ঔষধ মানে চিধা ত 'কৰি সিহঁতে পাত, ছাল বা ফুল-ফল সেইবিলাকৰ দ্বাৰাহে বনাই সেইবোৰতো ইমান বিষাক্ত নহয় বা আমাক কোনো প্ৰভাৱো নেপেলাই বেয়া প্ৰভাৱ।
উম, আকৌ ধৰ কুকুৰে কামুৰিলে মানুহৰ কিমান মা মানে মানুহৰ মৃত্যু হয় হয় নাই?
উম,
আকৌ সাপে খুটিলেও মানুহৰ মৃত্যুই হৈ যায় কিন্তু তেনেকুৱা হেৰিও মানে তেনেকুৱা পৰিস্থিতিটো মানে অ বন ঔষধ দিলে মানে ভাল হৈ যায়।
ভাল হৈ যায় আগতে তোৰ কি উম, আৰু -আৰু এতিয়াহে মানে মানুহে জ্বৰ কাহ হ'লে মানে চিকিৎসালয়লে যাই আগতেতো জ্বৰ, কাহ, পেট পেট বিষ হ'লে তোৰ বা কোনোবা পোক-পতংগই কামুৰিলেতো সেই বনঔষধেই ব্যৱহাৰ কৰে।
বনঔষধেই ব্যৱহাৰ কৰে অ, আকৌ হাতত যেনিবা ধৰ কিবা এটা এনেকে কৰি আছিলি তেতিয়া পতকে যদি কাটে তেতিয়া গুন ধুৱা বন গোন্ধোৱা বন এনেকে মোহাৰি পিনি তাৰ ৰসটো লগাই দিয়ে।
অ, আকৌ আৰু এটা লগাব পাৰি বাঁহৰ চুচ টো চেনীৰ লগত লগাই দি।
অ, মই তেনেকে লগাই নাই পোৱা বাৰু।
উম, এই বাহটো মানে হেৰিটো যেন যোনটো সেউজীয়া হেৰি হয় সেইটো মানে চুহোকি-চুহোকি চিৰি লগত মিহলাই লগাই।
উম, আকৌ বিচাই দাকে যে বিচা খোম টো মানে যদি গাত লাগে সেইটো মানে বিচা দকা বুলি নকয় জানো সেইটো লগালে আকৌ সেইটো হ'লে অ, তাৰছত চুলিত মানে তেল অকমান সানি চুলিয়ে ঘঁহি দিব লাগে বুলি কয়।
পেনে
অ, মিছা মিঠাতেল সানি পানী ধুনীয়াকে ঘঁহি দিব লাগে বুলি কয় আকৌ তেনেকেওঁ যদি ভাল নহয় তেতিয়া আকৌ মানে আগৰ দিনতে ধৰ গেছ নাছিলে নহয়। এইবোৰ পেট্ৰলিয়াম গেছ তে সেইবোৰ নাছিলে নহয় তেতিয়া মানুহে চৌকাত জুইত তে ৰান্ধিছিলে উম তেতিয়া সেই চৌকা মানে মাটিটো সেইটো মানে সদায় জ্বলাই থাকে ন' জ্বলাওঁতে -জ্বলাওঁতে হেই সেইটো মাটিটো মানে- বহুত বেছি শুকান হৈ যায় সেইটো মানে মাটিতো ন' বেলেগ মাটিৰ নিচিনা নহয় অকমান বেলেগ হয়। অ, সেই মাটিটো আনি তাত মানে তেল চেল ধুনীয়া কেনেকে মিক্স কৰিব লাগে মিক্স কৰি পিনে এটা ধুনীয়াকে লাডু এটা বনাই সেই লাডুটো- একো নাই মানে, যিটো জেগাত মানে, বিচাই ডাকিছে তাত ধুনীয়াকে এনেকে লগাই দিব লাগে। অ'! তেতিয়া
অ'!
মানে, ওলাই আহে আৰু।
অ'! এ, সেই, কথা এটা শুনচোন! সেই যেন, অৰুণাচলত যে আছে, মানুহ এগৰাকী আছে। তেওঁ হেনোঁ বনৌষধ দিয়ে। এইটো, কেঞ্চাৰ ৰোগ ভাল কৰে।
অ'! আজিকালি মানে, কেঞ্চাৰ ৰোগো হেৰি হৈছে।
অ'! ডায়েবেটিছো ভাল কৰে হেনোঁ?
উম! আৰু অসমৰ মানুহ এজন আছে যে, উম! পংকজ পাঠক বুলি যে শুনিছ নাই ত‌ই? অ'! মানুহজনে মানে, নতুনকে কিবা ঔষধ এটা উলিয়াইছে। মানে, কিছুমান মানুহৰ, বংশগত ভাৱে, মানে, চুলি খিনি সৰি যায় যে। মতা মানুহ? অ'! নহয়, মূৰৰ যে, চুলিখিনি যে, সৰি যায় যে। টপা হৈ যায়। সেই, তেনেকুৱা সেই, মানুহখনৰ
এইটো, সামাজিক মাধ্যমত বহুত প্ৰচাৰ হৈ আছিলে নহয়!
বহুত হৈ আছিলে। উম! বহুত মানুহৰ গজিছিলেও চুলি মানে।
উম! আকৌ যে, শুকলতি যেন সেইটো, সেইটো খালেও, হেৰি হয় নহয়! সেইটো। মানে, কিবা ঘাঁহ- চাহ থাকিলে বা গাঁঠ
ঘাঁহ -চাহ থাকিলে শুকাই। উম! আকৌ যে উম! হাড় যে, যদি যোৰা দিবলৈ, ভৰি যদি ভাগে। হাত যদি ভাগে! তেতিয়া, হাড় ডাল যে জোৰা দিবলে এডাল এ, গছৰ এডাল হেৰিহে!
শিপা -শিপা।
লতা জাতীয়, অ'! নহয়। লতা জাতীয় গছ এজোপা আছে। সেই গছজোপা মানে, সেই লতা ডালে হাতত বান্ধি দিয়ে মানে, তেনেকে ভাল হৈ যায়।
এই, কলাবাৰী মানুহ এজনে দিয়ে সেইটো।
অ' অ' অ'!
উম! আকৌ, তেনেকে পদিনা, পদিনা খালেওঁতো হজম শক্তি হ্ৰাস হয় ন'? পেটৰ বিষ হ'লে। এইটো পদিনা। অ'! উম! উম! নেমুৰ ৰস এচামুচ বা মৌ-জুল লগাই পিনে, মানে, মৌ-জু লগত পদিনা খালে, তোৰ হেৰি হয় আৰু পেটৰ বিষো ভাল হয়।
আকৌ, মানুহৰ যদি মানে, ধৰ হেৰি, আজিকালি পেটটো এনেকে, গুৰ- গুৰাই থাকে বা ধৰ, কিবা কিবি এনেকে খালে। মানে, গেছ হয় বুলি কয় যে? অ'! তেনেকুৱা হ'লে আকৌ, কি কৰিব লাগে জানা নাই? এ, নেমু যে
কি?
গোল নেমু বা কাজি নেমু
ধুনীয়াকে এনেকে চেপিব, ৰসটো উলিয়াবলে। অ'! নিমখত দি থোৱা, সেইটোও ভৰাব পাই। কিন্তু, কেঁচাকে মানে, নিমখত দি ধৰা, ধৰ নাই! তেতিয়া মানে, কি কৰিব? তেতিয়া, কেঁচা যিটো নেমু, মানে, নেমু টো আনি ধুনীয়াকে চেপিব লাগে। চেপি, তাত নিমখ অকমান দিব লাগে। এ, তাত পানী -চানী মিক্স নকৰাকে মানে, ডাইৰেক্টকে এনেকে খাই দিব লাগে।
গম পাইছোঁ।
তাৰপিছত ভাল হৈ যায় মানে।
উম!
আকৌ নিমখত দিয়া সেইটোও খায়।
হে আকৌ তেনেকে তোৰ পছতীয়া যেন।
অ অ পছতীয়া আমাৰ ঘৰত আছে নহয় পছতীয়া।
সেইটো আৰু এটা বেমাৰ মানে ভাল গম পাইছে নাই অ টকুৱে খালে যে। টোকৌ খালে বুলি কলে চুলি সৰাটো যে উম হেটো সেই তাৰ পাতৰ ৰসটো উলিয়াই অ পাতৰ ৰসটো উলিয়াই নাৰিকল তেলৰ লগত অকমান মানে দান দানকে গৰম, আপুনি মূৰত সানিলে ভাল হয়।
অ,
উ এ মানে বহুত মানে এনেকুৱা আছে বনঔষধি আছে প্ৰকৃতিত পোৱা।
আকৌ মানুহৰ মানুহৰ যদি মানে মূৰ বিষ যদি হয়।
উম,
বিভিন্ন কাৰণত ধৰ মোক মূৰ বিষ হয় ন তেতিয়া কি কৰিব লাগে। নাকত মানে সৰিয়হৰ তেল। একদম খাটি সৰিয়হৰ তেলটো যে আহ দুটোপাল দি। অ দিব লাগে মানে।
উম আৰু তো চাবচোন সেইটো যেতিয়া নাকলৈকে একদম দি হেৰিলৈকে মূৰলৈকে, ধৈ যায় গে উম,
পানী লাগিলে সেইটো দিব পাৰে আকৌ নাইটো দিয়ে ন তেল,
উম আকৌ সেই,
আকৌ উম উম,
সেইটোনো চাইনাচৰ ফুল চাইনাচৰ কানেও ভাল হেনো।
আকৌ সেইটো পাত দিও খাই নহয় খাবলৈও ভাল লাগে আকৌ সেইটো।
উম পাত দিও খাই।
উম তাৰপিছত আকৌ উচ্চ ৰক্তচাপ হোৱা মানুহক মানে সেইটো খাবলৈ দিয়ে।
উম,
সেইটো মানে নিয়ন্ত্ৰণ নিয়ন্ত্ৰণো হয় আৰু
এ বহুত আছে এনেকুৱা ঔষধি আগতে মানে মানুহ বিলাকে ব্যৱহাৰ কৰিছিলে। এতিয়া মানে ব্যৱহাৰ নকৰা হ'ল আকৌ।
উম আকৌ যে জ্বৰ যে হয় মানুহ।
অ,
জ্বৰটো বিভিন্ন কাৰণত তেনেকে হয় এতিয়া মানে ধৰ বৰষুণত তিতিলে। বা গৰমৰ বা ঠাণ্ডালে যেতিয়া যাব তেতিয়া সেইটো সময়ত মানে। উ যদি মানে মানুহৰ খুব বেমাৰ হয়। অ আকৌ ঠাণ্ডা বা গৰম হলে যেতিয়া যায় তেতিয়া মানুহৰ বেমাৰ হয়। তেতিয়া মানে হেৰি শেৱালি ফুল যে শেৱালি, ফুল আগটো মানে বহুত তিতা সেই তাৰ ৰস টো তেনেকে খাই। আকৌ হাগনি হয় যে জন, ইচ তেনেকা হয় তেতিয়া আকৌ মধুৰি আগ খায়।
মধুৰি আগ খাই উম,
উম আকৌ মানুহৰ যেতিয়া জণ্ডিছ হয় আকৌ হেৰি ৰবৰ কাৰণে। হেও খায় এইটো কল, কল খালেও মানে ভীম কল খাবলৈ দিয়ে উম।
খাৰ খালেতো কাহ যোন মানে বহুত বেছি কাহ হৈ থাকিলে কল খাৰটো খাই দিলে আৰু ভাল হয়।
উম উম
ক আকৌ সেই
লেত গুটি অ মেফাফো খাই অ
নে ভাবিতো হেৰি,
লেটা গুটি চিনি পাওঁ নাই।
পাওঁ পাও মই সেইটো খাই পাইছো এবাৰ মানে বহুত জ্বৰ আ,
বহুত তিতা অ জ্বৰ হলে জ্বৰ হলে খাই মানে লেটা গুটি
উম
ময়ো এবাৰ খাইছিলো মানে খাইছিলো মানে একদম সৰুতে
মৌ খাইছিলো অ
সৰুতে আৰু মায়ে খুৱাইছিলে আও
উম সেই জ্বৰ বমি হওতে উম
উম পেলু হওতে মানে চিৰতা যেতি তিতা
উম সেইটোতো আগতে থাকে আও চবৰে ঘৰত থাকে বুলি ক'ব পাৰি সৰু ল'ৰা ছোৱালী থকা ঘত
উম চিৰতা তেতিয়া মানে আগদিনা পানীত তিয়াই থৈ দিব গোটেই ৰাতি যেতিয়া তিয়াই থৈ দিব তাছত আৰু গোটেই পানীখিনি মানে বহুত বেছি তিতা হৈ যায় আৰু পিছদিনা সেয়া ম মই নাখাও বহুত তিতা মানে
অ এই পাততো কিন্তু অ পাততো হেৰি তেজপাতৰ নিচিনা চাবিচোন দেখিবলে
অ অকমানি খালি অকমানি আৰু চিৰিলি চিৰিলি পাতৰ তেনেকোৱা
তাকে
আকৌ কোচ কুস্থ কাঠিন্য যে অ কৌষ্ঠ কাঠিন্য হলে হেৰি অমিতা খোৱাই
অমিতা খোৱাই অ
উম অমিতা খালে মানে
উম
কোমল হয় বুলি কয় আও
কিন্তু অমিতা সেইটো খালে মানে কেঁচা নে পকাটো আছিলে ৰ পাহৰিলো মানে হেৰি হৈ থকা গৰ্ভ অৱস্থাত বন্ধ হব ক পকা নে কেঁচা অমিতাটো গৰ্ভ অৱস্থাত খালে বেয়া হেনো কোনোবা এটা আছিলে কোনটো আছিলে জানো পকা নে কেঁচাটো আছিলে
পকা কেঁচা বুলি কথা নাই মানে তেনেকে খাবলৈ নিদিয়েই শাকটো তেনেকেও খাবলৈ নিদিয়ে মানে
এনেতো আগলে বহুত খিনি হেৰি আছিলে মানে প্ৰকৃতিৰ পৰাই বহুতখিন দৰৱ পোৱা গৈছিলে
উম আকৌ হেৰি চুলি গজিবৰ কাৰণে বা এনেকে মিথি গুটি যে
মিথি গুটি অ সেইটো ব্যৱহাৰ কৰা হয়